অ' - অ' আহি আছে। কোৱা পিছত খবৰ-চবৰ, আছোঁ আৰু ভালে দিয়ক। আপোনাৰ? অ' অ' পিছত এতিয়া তুমি কি কৰি আছা?
মই আছোঁ এনেই অলপ অকমান বহি। তাৰপিছত তুমি কি কৰি আছা এতিয়া?
মই এতিয়া এনেই অলপ বাহিৰত বহি আছোঁ। হা?
টো নাই যোৱা নেকি?
অ' কালি গৈছিলোঁ গুৱাহা টীলৈ ফুৰিবলেই কামাখ্যা মন্দিৰত। তুমি যোৱা নাই ক'তো? এটা হাজংদা আছে। অ' লগৰ কেইটাৰ লগত এনে হব। ছয়-সাতজন মানে হব। পিছত চাহ-পানী খালেনে নাই?
খালো খালো।
অ পিছত তুমি এতিয়া কি কৰি আছা? কলেজ পঢ় আছা না বেলেগ? অলপ কিবা কিবি কৰি আছা?
নাই এনে আছো।
অ কিবা কি কিবা চৰকাৰী চাকৰি নাই কিবা প্ৰযুক্তি চলোৱা নাই নেকি আপুনি? চলাই আছে ন চলাইছে? অ ময়ে আছো ৰবা এনে দাৰি আছো অলপ। দাউৰি আছো ৰানিং কৰি আছো এইবিলাকে আৰু। ফিজিকেলৰ কাৰণে
অ। কিফ ডিফেন্সৰ কাৰণে নেকি?
কি কলি? অ অ। হয় হয় হয় হয়। প্ৰিপাৰেচন কৰি আছোঁ ডিফেন্সৰ কাৰণে।
আৰু লগৰ কেইটাও কৰি আছে।
আহ লগৰ এতাক কৰি আছে দিয়া বাৰু। এনে ফিজিকেলটো এনে এনে কি মাহত মানে হ'ব তুমি আপুনি জানে নেকি
মই শুনা পাইছিলো অক্টোবৰ মানত হ'ব বুলি
অ অক্টোবৰ মানত নহ'লে চোন আৰু বেছি দিনমান নাই ন ইণ্টাৰভিউটো
উম
এনে চাৰি পাঁচ তান তচ মাহ মানে আছে হুব পায় না
পিত প্ৰিপেৰেচন কেনে চলি আছে
প্ৰিপৰে্যন চলি আছে ৰল অলপ চলপ ভালে ইমান ভালেও ভালেও নহয় বাৰু
উ
কিবা হেৰি হা হা
চাহ খাল নে এতিয়া
অ অ জাছ খালোছা
অ
আপুনি খালা
অ খালোঁ
আপোনাৰ এনে ঘৰত পৰিয়াল এনে কিমানজন মান পৰিয়াল
চাৰিজন
অ চাৰিজন কি তুমি তোৰ দেউতা আৰু ভণ্টি দুটা ন অ অ অ ঠিকে আছে সৰু ফেমিলি হৈয়ে ভাল
উম তোমালোকৰ
আছো আমালোকৰ এনে তিনিজনমান হ'ব মই অকলে আৰু মা দেউতা সেইটোৱে আৰু অ অ অ হয় হয় হ
ভাই ভনী নাই সেইটাও নাই ভাই বনী অ ভাল ন অ মই
পিছত খবৰ কেনে।
খবৰ আছো ভালে দিয়া।
অ।
পিছত কিবা হেৰি গৰমৰ বন্ধতা আহিলে। আপুনিকি ক'তবাত ফুৰিবলৈ নযোৱায় নেকি নাযায় নেকি।
যাম যাম।
ক'ত যাবি এনে।
এনে এতিয়া অহা যোৱাকালিতো গৈ আহিলো। অ আামি খালে আকৌ যাম বুলি ভাবিছো চ। অ লগৰ কেইটাৰ লগত ক'ত বা যায় বোলে।
অ এইখন তাৰ মানে ফাইনেলি এইখন আলোচনা কৰা।
নাই নাই এতিয়া মানে ট্ৰনিং কৰা নাই মানে।
অ অ অ পিছত আলোচনা কৰি কৰি পেলাই যাবা। তহতে চবেই অ অ অ অ। হা হা। মোৰত এইবা যাৱাই নহব নেকি সময়তো নিমিলে। শুন।
অ কোম্পানীত ক'ত বা কাম কৰি আছে নেকি আপুনি?।
অ অ মই এই কোম্পানীত কিবা হেৰি অলপ কাম কৰি আছো। এনে কিবা চুপাৰ পাইছে ন সেইটো কাৰণে আৰু। টাইমটো।
অ দৰমহা কিমান কে দিয়ে তাত?।
দুমাহটো মোটামুটি হয়য়ে মান্থলি এনে মাহত চল্লিশ হাজাৰ মানৰ হয়।
অ এইেটো মুনৈ কোম্পানীটোৱে নেকি?
অ মুনৈ নহয় বাৰু এইটো কোম্পানীত। হয় এনে গোলাঘাটত। হয় হয় হয়
আৰু তুমি অকলে কৰি আছা? অ লগৰ নাই তেনেহলে।
হা হা।
লগ লগৰ নাই তেতিতিয়া।
অ লগৰ নাই মই অকলে আছো আৰু বেলেগ ঠাইত আছে বাৰু গুৱাহাটীত। আছে বঙাইগাঁৱৰ আছে, বৰপেদাৰ আছে। গোবৰ আছে। অ অ হ'ব দিয়া কব। অ অ অ অ হ'ব দিয়া কম দে বাৰু মই মানুহ লাগে দে আপোনাক। অ অ হ'ব হ'ব। মানুহ লাগিলে আপোনাক কম দিয়া মই।
পিছত খবৰ পাতি কেনে তোমাৰ?
আছো আৰু ভাল বেয়াৰ মাজতে।
অহ। হয় নেকি? অ হেল্লো
হেল্লো শুনা পাইছে না আপোনাৰ আমোৰ মাত বিলাক।
অ পাইছো পাইছো।
পিছত আপুনি এনে কলেজত। এনে কিমান লাগি লেকিন পঢ়িছে আপুনি?
মই এই কিবা ডিগ্ৰী পাছ কৰিলো এইবাৰ।
অ অ বি এ পাছ কৰিলা ন এনে কিবা হেৰি। মই বৰ্তমান পঢ়ি আছোঁ বি এ ফাইভ চছেমত। যা নে নেকি মানে আবিলি। উম উম পিছত আপোনাৰ এটা চাবজেক্টৰ। বেগ লগা নাই ন?
নাই নাই নাই লগা।
অ অ অ
আহ অ ভালকে ভাল হ'ল পা পাৰ হ'ল ক
উম উম উম উম উম পিছত আপুনি কিবা হেৰি বিয়া চিয়া পাতিছে নিকি?
বিয়াত
অ এনে অলপমান দেৰিকে তাৰমানে যে আপুনি যে কুলি এনেকা পানী তাৰ মানে এবছৰ পিছতে পাতিব ন?
অ অ এবছৰ মানতে পাতিব লাগিব। তুমি কেতিয়া পাতিবা?
হি এনে লাভ মেৰিজ কৰিব নে এৰেঞ্জ মেৰিজ কৰিব আপুনি? অ হয় হয় হয় হয় কোৱা কোৱা মই শুনি আছো দিয়া আপোনাৰ কথাবিলাক। আপুনি এনে লাভ মেৰিজ কৰিব ন এৰেঞ্জ মেৰিজ কৰিব?
মইতো এৰেঞ্জ মেৰি এৰেঞ্জ মেৰিজে কৰিম বাৰু।
অ অ কিবা কি আপোনাৰ গাৰ্ল ফ্ৰেড চালফেন নাই ন কাৰ মানে এৰেন তেঞ্চ কৰিব যে?
অ নাই সেইটো কাৰণেতো প্ৰব্লেম হৈছে ন
উম উম উম উম উম পিছত আপোনাৰ এনে গাঁৱৰ অৱস্থা এনে মানে কেনেকুৱা গাঁৱৰ অৱস্থা তাকো
ভালে
অ এনেই ৰাস্তা ঘাটটো চব ভালে ন চব পকা হৈ গৈছে ন আপোনাৰ গাঁৱৰ ৰাস্তাবিলাক অ আৰু সমাজৰ লগত কেনেকুৱা চলি আছে আপোনাৰ সমাজৰ লগত
অ মানে লগৰকেইটা গোটেই বিয়া পাতিল নহয়
অ অ অ অ সেইটোৱে কৈছো আৰু আপোনাক মই আপুনিও জল্দি পাটক বিয়াটো
অ তোমালোকৰ ইফালে ছোৱালী আছে নিকি
ছোৱালী ছোৱালী চোন নাইচোন আমাৰ আমাৰ আমাৰ এইফালে গোটেই ছোৱালী বিলাকে সৰু সৰু বৰ্তমান
হয় নিকি ডাঙৰ ছোৱালী নাই নিকি ডাঙৰ ছোৱালী নাই নিকি
ডাঙৰ ছোৱালী আছিল থাকাটো কেইদিনমান ছয় মাহ মান হল আগতে বিয়া হৈ গ'ল
পিছত তোমাৰ খবৰ চবৰ কেনে
খবৰ চবৰ কলেচোন আপোনাক বাৰে বাৰে আপুনি খবৰ চবৰকে সুধি আছে
বৰ্তমান কত আছে আপুনি
মইতো বৰ্তমান কলোয়ে আপোনাক বাহিৰত আছে বহি এনে গৰম আজি বহুত
পিছত অ অ অকলে অ অকলে আছো অ বৰ ভাল লাগে থাকি কিনে
অ
পিছত আজি কি আপোনাৰ সেইপিনে কি বৰষুণ দিছিল নিকি ৰাতিপুৱা
অ দিছিল তোমালোকৰ সেইপিনে দিয়া নাই নিকি
আমালোকৰ ইপিনেতো দিয়া নাই আজি পুৰা ৰ'দ দিছে একদম গৰম থকা নাযায় আৰু ঘৰৰ ভিতৰত
অঁ বহুত গৰম ন বৰ্তমান
উম উম উম
বৰ্তমান তো ক
হা - হা - হা? কি কলি? হেল্ল'? আপুনি অলপ চাইডত গিলে ভাল হ'ব নেকি? আপোনাৰ কিবা নেটৱৰ্ক অলপ প্ৰব্লেম হৈ আছে। শুনা নাপায় মা
এ নাযায় নেকি? অ'।
হা - হা - হা?
কাৰ লগত? অ'।
হেল্ল'? শুনা পাইছে নে মোৰ মাতবিলাক?
পিছত প্লে- প্লেনিং বনালেনে?
হেল্ল'?
হয় নেকি? গালফ্ৰেণ্ডৰ লগতহে যাব নেকি আপুনি?
হেল্ল'?
অ' - অ', নাযায় - নাযায় লগৰকেইটাৰ লগত।
অ' পিছত কি কৰি আছে?
হেল্ল'?
অ', এনে চাহ জানে? চাহ খালানে?
হেল্ল' - হেল্ল' - হেল্ল' - হেল্ল'? হেল্ল'? আপুনি অলপ ঠাইখনৰ পৰা গুচিলে ভাল হয় নেকি?
আ
হেল্ল'? আপুনি অলপ আপোনাৰ জেগাখনৰ পৰা গুচি ললে ভাল হয় নেকি? নেটৱৰ্ প্ৰব্লেম হৈ আছে। আপোনাৰ মাতবিলাক শুনা নাপায়, মোৰ- মোৰ ইয়াতে।
আ
হেল্ল'? শুনা পোৱা নাই আপোনাৰ মাতবিলাক। আপুনি অলপ জাগাখনৰ পৰা গুচি গ'লে ভাল হয় অলপ।
স
ভইচটো একেবাৰে মই শুনা পাৱা নাই আপোনাৰ। হেল্ল'? হেল্ল'? আপুনি অলপ জেগাখনৰ পৰা গুচিলে অলপ ভাল হয় নেকি? সেইটোকে মই আপ পোনাক প্লিজ কৈ আছোঁ অলপ জেগাখনৰ পৰা
স
এঠাইৰ পৰা আন ঠাইলৈ যাওঁক আপুনি। হেল্ল'? আপুনি অলপ জাগাখনৰ পৰা গুচিলে অলপ ভাল হয়। হেল্ল'? হয় নেকি? মই আপোনাৰ মাতবিলাক একো বুজি পোৱা নাই। অলপ জেগাখনৰ পৰা গুচি ল'লে ভাল হয় নেকি?
অ
হেল্ল'?
আ
আপুনি অলপ জাগা ফোনৰ পৰা গুচিল অলপ ভাল হয় নেকি? চাহ খালো‍ঁ - খালোঁ। হেল্ল'? হেল্ল'? আপুনি অলপ জেগা সমনৰ পৰা গুচিলে অলপ ভাল হয়। আপোনা ৰ কিবা মাতটো অলপ নাহে তাৰমানে মোৰ মোবাইলত। আপোনাৰ মোবাইলটো প্ৰব্লেম হৈ আছে। নহ'লে নেটৱৰ্কৰো প্ৰব্লেম হৈ আছে। হেল্ল'! শুনা পাইছেনে মোৰ কথাবিলাক?